হেল্ল'।
অ, কি কৰিছা?
এয়া আছো এনেই আগফালে অকমান ওলাই মেলি। দিনটো গৰমে নহয়।
অঁ।
তাপা, এইয়া কাম বন কৰি মেলি ইনে আগফালে অকমান খোজকাঢ়ি আছো। তুমি কি কৰিছা?
মইও। এই চোতালাতে আছো বহি পেলাই।
অ।
হেৰি এখন চাই আছিলো, কিতাপ এখন।
অ মই যে কিতাপৰ কাৰণে কিবা তোমাৰ সময়ে নোপোৱা হৈছো, জানানে?
অ, সময় সময় আৰু মানুহনো ক'ত নিয়ে? মানে নিজেই মিলাব লাগিব, গম পাইছা নাই?
কামৰে আজৰি নেপাও তোমাৰ মানে ইটো পিছত সিটো, সিটো পিছত সিটো। এতিয়াহে। সময়ৰ মানে ধৰা আজিকালি কালি মানে সকলোতো ভালেই ধৰা কিন্তু আজি মানে আমাৰ জীৱনত ধৰা সময় মূল্যতো আচলতে কিমান বেছি নহয়, তুমি কিতাপ খনৰ কথা কোৱাতহে মই মানে পাৰিছো।
অ প্ৰতিটো ক্ষণতে অনুভৱ হয়। এনে আমি, আমি এনে কাম বন কৰি থাকিলে সময়তো ধৰিব নোৱাৰো, গম পাইছা নাই? যেতিয়া আমি এনেকুৱা হয় যে আমি গৈ পোৱা এক মিনিটৰ আগতে আমাৰ গাড়ীখন এৰি দি ট্ৰেইনখন এৰি দিলে। তেতিয়া সেই মিনিট তোৰ এক মিনিটতোৰ সময়টো কিমান আমাৰ মানে মূল্যবান আছিলে। সেই তেতিয়া তোমাৰ অনুমান হয় সেইটো, হয় নাই বাও।
অ হয় হয়, মই কৈছো নহয় এতিয়া তুমি মানে ধৰা কিতাপখন চাই আছিলোঁ বুলি কওঁতে মোৰ মানে এনেকুৱা লাগিছে অ কিতাপখনততো মোক কিমান দিন হাত দিয়া নাই ধৰা মানে সময়ৰ অভাৱত হৈছে মানে গম পাইছ নে?
সেইটোৱে, সময় মানে তোমাৰ উম জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ গম পোৱা? ধন - সম্পত্তি ঘৰ - বাৰী হেৰুৱালেও মানে পুনৰ লাভ কৰিব পাৰিবা কিন্তু তুমি এ সময়কন যদি তুমি হেৰুৱাই দিয়া আৰু সেই সময়কন তোমাৰ ওচৰলে মানে কেতিয়াও উভতি নাহে আৰু। বা এতিয়া ইয়াত দুপৰীয়া সময়কণ জানো আমি এতিয়া পাম তেনেকুৱাই আৰু।
নাপাওঁ নাপাওঁ সেইকাৰণেতো কয় ন সেইকাৰণেই কোৱা হয় তোমাৰ সময় আৰু জোৱাৰে মানে তোমাৰ কাৰো বাবে ৰৈ নাথাকে বুলি। সমায়ে সমা সময়ৰ অ কাটাডাল সদায় আগফালে ঘূৰে নহয় নয়। সময় সদায় আগবাঢ়ি থাকে, কেতিয়াও পিছুৱাই নাহে সময়।
অ সেইটোয়ে, বহুতে মানে এই কথাটো বুজিও সময়ৰ মানে সঠিক ব্যৱহাৰ নকৰে গম পোৱা? মোবাইল ফোন, সামাজিক মাধ্যম অপ্ৰয়োজনীয় আড্ডা আৰু মানে এনেই অলপ হঠাতে ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰি দিয়ে। কিন্তু নিজৰ কৰিবলগীয়া কৰ্তব্যখিনি সিহঁতি সময়মতে নকৰে, সিহঁতি বুলি কোৱা নাই আমাৰো তেনেকুৱা হয়। এই গৰম বুলিয়ে মন যোৱা নাই বুলিয়ে মানে কিছুমান কাম কৰিবলে মানে এ মন যোৱা নাই বহি থাকো পিছত কৰিম তেনেকুৱাতে মানে আমাৰ কিমান সময় পাৰ হৈ যায়?
হয়, হয়, সেইটোতো ঠিকে কৈছা বাৰু, অ' সেইটো ঠিকেই কৈছা বিশেষ কৈ আমাৰ মানে ধৰা ছাত্ৰ - ছাত্ৰীৰ বাবে বা সময়ৰ সঠিক ব্যৱহাৰটো অতি প্ৰয়োজনীয় হয় নহয় বাৰু? পঢ়া- শুনাই হওক বা খেল ধেমালিয়ে হওক বা বিশ্ৰাম কৰাতেই হওক বা শুনা এতিয়া মানে ধৰা পৰিয়ালকো অকণমান সময় দিব লাগে না, পৰিয়ালৰ সৈতে ধৰা আহ কটোৱা সময়খিনিয়ে হওক সকলো বাবে এটা মানে সময় সুন্দৰ সময় সূচী থাকিব লাগে দেই মানুহৰ।
হয় হয়, চব সকলোৱে থাকিব লাগে, আমাৰ এইবোৰ সময়সূচী নাইকিয়া কাৰণেই মিলাব নোৱাৰো।
মিলাব নোৱাৰি হয় হয়।
মই এতিয়া বাৰু প্ৰতি হেৰি এটা সময়সূচী নিৰ্ধাৰণ কৰিছো। গম পোৱা নাই মানি চলিবলৈ মানে চেষ্টা কৰিছো আৰু বা পোন পুৱা মানে সোনকালে উঠি ব্যায়াম কৰো তাৰ পিছত মানে এই কে চাহ একাপ খাওঁ খাই পেলাই তোমাৰ অকমান পঢ়া- শুনা কৰো নিজৰ যিমান আৰু জীৱনটোত যিমান পঢ়ি থাকিলেও জানো অন্ত পৰে। অকমান তাৰ মাজতে সেয়া পঢ়া - শুনা অকন কৰো তাৰ মানে তাৰ পিছত এনেকে এটা এটাকে সময়তো উলিয়াই লৈছো তেতিয়া মানে এতিয়া কামবোৰ ধু ধুনীয়াকে হৈছে।
হয়, হয়, সেইটো তুমি এইটো খুব ভাল অভ্যাস কৰিছা দেই, মই আগতে বহুত সময় নষ ট কৰিছিলো মানে ধৰা এতিয়া সেয়া আৰু পৰীক্ষাৰ আগতে তোমাৰ তেতিয়াহে দৌৰা - দৌৰি কৰিবলৈ পঢ়ি মানে পঢ়িবলৈ বহিব লাগিছিল মানে।
ওম।
ক্ষা নহ'লে তোমাৰতো পঢ়িব মনেই নাযায় হু।
অ', একেবাৰে মুৰামুৰি সময়ত তোমাৰ মানসিক চাপো আহি বাঢ়ি
মানসিক চাপটো পোৱা কাৰণে তোমাৰ পঢ়িবলৈ মন যায় সেয়াই মানে সময় মূল্য অকমান বুজি নাপাও নাই অ', আজি এইটো মোৰ মানে কমপ্লিট হোৱা নাই, ধৰা মোক কি লিখিনগে যদি মোৰ পৰীক্ষাত আহি যায়, তেনেকুৱা এটা মানসিক চাপ পাই যাওঁ ন'! সেইকাৰণে তোমাৰ মানে তেতিয়া পঢ়িবলৈ মন যায় জানানে? তাৰ আগত মই বহুত সময় মানে, এনেই নষ্ট কৰিলো কৈছো নহয়।
উম, সেইটোয়ে সমস্যা গম পাইছা নে নাই? যদি আমি প্ৰতিদিনে মানে অলপ অলপ কৈ পঢ়োঁ বা তেন্তে সেই মুহূৰ্তটো কোনো অসুবিধা নহয়, অকল পঢ়া কথাটো মই কোৱা নাই, যিকোনো কাম আমি যদি পেলাই নথৈ পেলাই মানে নিজৰ ক-কৰিবলগীয়া কামটো সময়মতে কৰি যাওঁ, তেতিয়াতো আমাৰ একো অসুবিধা নহয়।
হয়, হয়। এই সময় ব্যয়-মানে সময় কি জানানে নাই, সময় ব্যৱস্থাটোৰে মানে কেৱল পঢ়া শুনাতে নহয় গম পাইছানে? জীৱনৰ মানে প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন এই কথাটো মানে। এজন ব্যৱসায়ী হওঁক বা এজন এজন চিকিৎসকে হওঁক বা এজন ভাল শিক্ষক। সকলোৰে বাবে সময় অতি প্ৰও-মূল্যবান, গম পাই নে এতিয়া, এতিয়া যিহেতু কৃষকসকলে ধৰা এতিয়া অ-ম-খেতি খেতিৰ দিন হয় নে? আমাৰ চহা জীৱনৰ ধৰা জী-জীয়ে গাঁৱলীয়া জীৱনৰ চহা মানে খেতিয়-খেতিৰ দিন, সেই এই কৃষকসকলে যদি এতিয়াই কষ্ট কষ্ট কৰি যদি সেই সময়খিনি যদি সোনগুটি নুৰুৱে, তেতিয়া মানে সময়মতে জানো চপাব পাৰিব তেওঁলোকে? বা সময়মতে যদি নকৰে পিছলে জানো তেওঁলোকৰ খাদ্যৰ কাৰণে মানে হাহাকাৰ কৰিব লাগিব ন'! তেওঁলোকে যেতিয়া এতিয়া ন-নকৰে
তোমাৰ এতিয়া খেলুৱৈ সকলেও সময়মতে যদি অনুশীলন কৰে, এন তেতিয়াহে এখন খেল তেওঁলোকে জিকা-জিকিব পাৰিব মানে। এ সফলতা লাভ কৰিব কষ্ট আৰু সময়ৰ সদব্যৱহাৰ অবিহনে জানো কোনোবা-কোনোবা লক্ষ্য পূৰণ কৰিব ব পাৰিব? অকল খেলুৱৈ বুলিও কোৱা নাই মই। পাই এজনে কিবা পৰীক্ষা এটা দিবলৈ হলেওঁ সেই পৰীক্ষাটোত মানে উত্তীৰ্ণ হবলৈওতো তেওঁ কষ্ট কৰিব লাগিব। তেতিয়াহে এটা ভাল চাকৰি তেঁও লাভ কৰিব পাৰিব।
হয়, হয়। তাকেহে। সেইটোৱে এতিয়া, কৃষকে যদি সময়মতে তোমাৰ বীজ নিব-নিসিচে তে এতিয়া ভাল শস্য উৎপাদন কেতিয়া হ'ব? কি- চিকিৎসকে যদি সময়মতে ৰোগীক চিকিৎ চ্ছা নকৰে তেন্তে মানে আহ-সেই-সেই-চিকিৎসকে কি মানে ৰোগীক চিকিৎসা নকৰাৰ কাৰণে কিমান ডাঙৰ ক্ষতি হ'ব পাৰে বাৰু!
উম, হয়, হয়। তুমি এতিয়া এই মহান ব্যক্তি টি, গম পাইছা নে নাই যেনে মহাত্মা গান্ধীয়ে হওঁক বা এ পি জে আব্দুল কালাম আহ স্বামী বিবেকানন্দ, আদিও সময়ৰ মূল্য বুজিছিল। তেওঁলোকে প্ৰতিটো মুহূৰ্তৰে সদব্যৱহাৰ কৰিছিল, গম পোৱা? সেইকাৰণেতো মানে তেওঁ এতিয়াও তেওঁলোক মৃত্যু হৈও অমৰ। তেওঁলোকৰ কৰ্মৰাজিয়ে আমাক কিমানখিনি শিকাইছে।
হয়, হয়। তেওঁলোকৰ নাম সেইকাৰণেটো এতিয়া থাকি গৈছে। ধৰা এতিয়া, অ থৰ ধৰা যিখিনি পইছা আমি সিখিনিতো তোমাৰ মহাত্মা গান্ধীৰ এই মানে সেইখন নাথাকিলে নহয় দেখোন, তেওঁ কিমান এতিয়া মহান হিচাপে আছে।
হয়, হয়। সেয়া মই মই ডক্টৰৰ কালামৰ জীৱনী পঢ়িছিলোঁ। তেওঁ কৈছিল যে সপোন সেইটো নহয় যিটো মানে টোপনিত দেখা যায়। সপোন সেইটোহে যিয়ে মানুহক মানে টোপনি যাব নিদিয়ে। মানে ইয়াৰ অৰ্থতো তুমিতো বুজি পাইছাই। লক্ষ্য পূৰণৰ বাবেহে সময়ৰ সঠিক মানে ব্যৱহাৰ অতি দৰকাৰ।
হয় হয়, সেইটোতো একেবাৰে ঠিক মানে আমি যদি প্ৰতিদিনে এক এ এটা ঘণ্টা মানে অপচয় নকৰোঁ। তেন্তে মানে বছৰৰ শেষত সেই সময় মা নে বহুত ডাঙৰ যদি এনে মানে বছৰটো শেষত আমি সঁচাকে কৰি পাই, কৰিব পাৰি।
সেইটোৱে সঁচা কথা তোমাৰ এইটো বিশ্ৰামো প্ৰয়োজন কিন্তু অতিমা ত্ৰা অলপটাও মানে কেতিয়াও ভাল নহয়। আমিটো কাম ৰেষ্টটো লবই লাগিব ৰেষ্টটো আমাৰ স্বাস্থ্যৰ কাৰণে এনেও প্ৰয়োজনেই। কিন্তু আমি ৰেষ্ট বিচাৰি পেলাই যদি কামতো গুৰুত্ব নিদিও সেইটো আমাৰ কাৰণেটো ডাঙৰ মূৰ্খামি।
উম।
কিন্তু তোমাৰ মানে সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ মানে আত্মনিয়ন্ত্ৰণো লাগিব জানানে?
হয়।
মোবাইল টিভি বা মানে ধৰা অপ্ৰয়োজনীয় কামত অধিক সময় নিদিয়াই ভাল মানে আ জিকালি গম পাইছানে? উম। সময়মতে খোৱা ধৰা বা সময়মতে উঠাৰ স্বাস্থ্যৰ বাবেও উপকাৰী ন। সময়মতে খোৱা সময়মতে খোৱা মানে এটা এখন ৰুটিন থাকিব লাগে গম পাইছা নে? সুস্থ শৰীৰ থাকিব পাৰিলেহে সময় সঠিক সঠিক ব্যৱহাৰ কৰিব পাৰিম আমি।
হয় হয়। বহুত উম মানে সময়ৰ সকলোবোৰ ডাঙৰ হওক সৰু কাম চবতে সময়ৰ সময়টো প্ৰাধানয় দিব লাগে মানুহে।
হয়।
এ আজিৰ কাম মানে কাইলৈ থৈ দিব নালাগে মানে এই অভ্যাসে তোমাৰ সফলতাৰ পথো মুকলি এ কৰে।
হয় হয়।
যদি তুমি আজিৰ কামটো কাইলৈ থৈ দিয়া তেন্তে তুমিতো সফল নোহোৱা। তুমি আজিৰ কামটো আজিয়ে কৰিব লাগিব। কাইলৈ কামটো তুমি কাইলে তেতিয়া তোমাৰ সফলতাৰ পথ মুকলি হ'ব।
মই আজি ভাবিছো বাৰু মানে এই নীতি পালন মানে নীতি বুলি নহয় মানে ধৰা ৰুটিনখন পালন কৰিম বুলি ভাবিছোঁ। প্ৰ প্ৰতিদিনে তোমাৰ লক্ষটো নিৰ্ধাৰণ কৰি মানে কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম দেই আজিৰ
অঁ অঁ সেইটোইটো মইয়ো মানে মোবাইল ব্যৱহাৰ সময় কমাই পঢ়া আৰু ন তুন কিবা এটা শিকাতহে মই বেছি গুৰুত্ব দিছোঁ।
হয় হয়।
এই মোবাইল ব্যৱহাৰ কৰি তোমাৰ একো লাভ নাই গম পোৱা নে?
উম, সেইটোতো হয়ে এতিয়া আ মি কথাখিনি পতাৰ কাৰণে যদি আমি সময় মূল্য বুজি পালো বা বুজি চলো তেন্তে কিন্তু নিশ্চয় ভৱিষ্যতেৰ সফল হম বুলি মানে মনতে এ মানে ভাবিব পাৰো আমি যদি ধৰা সময়মতে আজিৰ পৰা ধৰা আজিৰ দিনটো বা আগৰখিনি সময় বা যেনেকে গ'ল আজি সময় কথা ওলা হতে যদি আমি সময় দুয়োৱে যদি সময়ৰ মূল্য মানে বুজি চলো তেন্তে কিন্তু ভৱিষ্যতে সফল হ'ম দেই।
সেই ধৈ আলোচনাৰ পৰা এতিয়া মোৰে হওক বা তোমাৰ হওক দুইজনীয়ে উপকাৰ হৈছে।
হৈছে হৈছে হয়।
উম
সেইটোৱে নিশ্চয় হৈছে সময়ক সন্মান কৰিব
সময়ৰ সদ ব্যৱহাৰ কৰাৰ সংকল্প ল'ব লাগিব তুমি বুলি নকওঁ মানে আমি। আজিৰ পৰাই মানে আমি সময়ৰ সদব্যৱহাৰ কৰা সং-সংকল্প লম আৰু।
ন হয় হয়। সময়ক সন্মান কৰিব জানিব লাগিব নিজৰ জীৱন আৰু ভৱিষ্যতক মানে সন্মান কৰা সময়ক সন্মান কৰা মানে কি নিজৰ জীৱনটো আৰু ভৱিষ্যতক সন্মান কৰাই হয়। সেইকণ সময়ে নিজৰে ন সময়কণ নিজৰ সময়কনত যদি সেই সময়কণ নিজৰ বাবে
এ তুমি তেতিয়াহলে অ পিচত আজি ভাল সময় কৰিব পাৰিবা নহলে তোমাৰ দুখৰে হ'ব সময়বোৰ আমি সুখ সুখৰ সময়কে লাভ কৰিবলৈ হলে প্ৰথমতেতো কষ্ট কৰিবই লাগিব। নিজক সময় দিবই লাগিব পঢ়া শুনাত সময় দিবই লাগিব। তেতিয়াহে আমি এহঁতি সুখী জীৱন লাভ কৰিম।
হয় আৰু তোমাৰ ধৰা নিজৰ সময়কণ সেইকণ সময় কেতিয়াও ঘূৰাই নোপোৱা।
নোপোৱা নোপোৱা এতিয়া পঢ়া সময়ত যদি আমি নপঢ়ো তেতিয়া পিছত জানো আমাৰ কিবা চাকৰি নাই বুলিও অ কান্দি থাকিলে জানো আমি চাকৰিটো পাম?
নাপাও নাপাও কাৰণ আমি নিজৰ সময়কণ নিজে হেৰুৱাইছো নিজে অপ্প্ৰয়োগ মানে
এ নিজেই হেৰুৱাইছো অপ কৰিছো অ। কিন্তু এনেকে আকৌ ফোনটো কৰিবও লাগে দেই একণ সময় আমাৰ ভাল সময় বুলিয়ে মই ধৰিছো এই সময় কণনৰ পৰা তুমিয় হওক বা ময়েই হওক কিবা এটাতো শিকিছো।
হয় হয়
এতিয়াটো এইটোক আমি অপব্যৱহাৰ বুলিও কব নোৱাৰো।